হেল্ল',
অহ ', কি কৰি আছা?
এইটো মোবাইল চাই আছিল, ইউটিউব চাই আছিল। নতুন -নতুন গান, তামাঙ চাই আছিলো।
অ', তোমাৰতো আকৌ গানৰ শখ বেছি নঃ?
অহ ', মোৰ গান শুনিবলে ভাল লাগে কব গলে। মানে, মানে কি কোৱাচোন হা', গান, গান যেতিয়া চলি থাকে, মই মানে যেতিয়া গানটো চলে, থাকে না ত', মই মানে নিজে মানে কেনেকে ৰখাব, হ'ব নোৱাৰো মানে মইয়ো মানে গানটো গাই থাকো লগত -লগত এনেকুৱা মোৰ চখ।
মইয়ো তেনেকা জানা।
অহ, মই মানে -মানে কি অ', মানে, মানে ক'ব গ'লে বেছিভাগে গানতো বজাই কিনে অকল ফিল লয় ন', মই ফিল কৰি লওঁতো লও, মই নিজে গানো গাই থাকো মিউজিকো নিজৰ মুখৰ পৰা দি, থাকো।
মোৰো তেনেকা, তুমিতো মিউজিক দিয়া মই আকৌ মিউজিক নিদিও মানে।
মোৰ মিউজিকো ওলাই যায় উম -উম - উম - উম এনেকে কৰি মিউজিকো ওলাই যায় ক'ব গ'লে কেতিয়াবা কে, দিয়া বা সেইটোৱে।
অহ ', অ হেৰি শুনিছানে তেজপুৰ কলেজত চিট নাই বোলে আৰ্টছৰ। ‌
অ' সেইটয়ে, মইও‌ চাইছো মানে ক'ব আজিটো পুৰা, আজিতো মানে লাষ্ট আছিলে না। ফট'ৰ তো মই কেইটামান ফটো চাইছো। বাপৰেই ইমান ইমান না, মানে ক'ব গ'লে, মই কেনেকে এইবাৰ চাইছোঁ এইবাৰ বহুত ষ্টুডেন্টছে চিট পোৱা নাই, না কেনেকুৱা দৰং কলেজত চিট পাইছে। ছে না, তেজপুৰ কলেজত চিট পাইছিল। সিহঁতৰ কিতাক
এতিয়া একদম পি টি এমত চিট নাই। তাৰপিছত আৰু ক'ত ক'ত আছে? সেইকেইতাত চিত নাই, এডুকেশ্যনত চিত নাই।
সেইটোতো আছে, মানে কি বুলি কয় যোনে চিট কি বুলি কয়, পোৱা নাই
উম কিনো কৰিব আৰু, এই লাইন লৈ পঢ়িব, বেছিভাগ।
সেইটোতো আছে, চোৱা হা যেনেকা তুমি কিন্তু মেট্ৰিক দিলা, মেট্ৰিকৰ পিছত কিন্তু তোমাৰ ওপৰত চইচ, তুমি প্ৰাইভেটো হাই ছেকেণ্ডৰী দিব পাৰা, বা তুমি কলেজতো হাই ছেকেণ্ডৰী দিব পাৰা। এইটো, এইটো এইটো তোমাৰ ওপৰত কথা কিন্তু বেছিভাগেতো অ হেৰি কলেজত কৰে ন, কিন্তু এতিয়াতো প্ৰাইভেটৰ কোনো অপছন নাই ন, তুমি কিন্তু প্ৰাইভেট পঢ়িব পাৰা ডিগ্ৰী আৰু কলেজো পঢ়িব পাৰা, এইটো এটা লাষ্ট অপছন এটা কিন্তু কলেজ, এনেকে এতিয়া যদি চিট নাপায় তেন্তে কেনেকে হ'ব আজি ন কে কে না কে কে হে না, কি বেছিভাগে তো এইবিলাক নকৰে ন। বেছিভাগৰ মানে, মানে কি থাকে কি যে মই কলেজ যাম, সবৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিম। কলেজ লাইফটো এনজয় কৰিব চবেই, বিচাৰে ন। আজি চাই। চ' বাপ ৰে সেইটো তেজপুৰ ক'লো লাইব্ৰেৰীটো আছে নহয়, ইমান মেলাৰ দৰে ভিৰ।
অ চবে কাগজ হাতত লৈ লৈ লৈ লৈ ওপৰত দাঙি থৈছে।
অ কিন্তু, অ কিন্তু কমাৰ্চৰ কিন্তু ইমান ভিৰ নাছিলে, কমাৰ্চখন পুৰা একেবাৰে ফ্ৰেচ গৈ আছে। আৰু কিন্ত লাহে ধীৰে গৈ আছে, অ চবে পাই আছে আৰু ক'ব গ'লে বহুত চিট পেণ্ডিং থাকিও গৈছে, ‌ কমাৰ্চৰ।
উম।
বহুত চিট, অ বহুত চিট পেণ্ডিং থাকি গৈছে কাৰণ, আহ কিন্তু এটা চাবজেক্টতে ডেৰশটা চিট থাকে ন। এটা চাবজেক্ট শ ডেৰশটা ছিটতো আমাৰ তিনিটা মেজৰ থাকে, ত' তিনিটা মেজৰত দেৰশ ডেৰশ- ডেৰশ কিমান কেইটা ষ্টুডেন্ট আহি গ'ল। কিন্তু আ আৰ্টছৰ আৰ্টছত মানে বহুত কেইটা ছাবজেক্ট আৰু এটা চাবজেক্টত এইটি ফাইভ থাকে ষ্টুডেণ্টচ। তাৰে মানে চিট থাকে, এইটি ফাইভ থাকে ফিফটি থাকে, ছিক্সটি ফাইভ থাকে। ত' ইমান কেইটাটো এডজাচ হ'ব প্ৰব্লেম হৈ যায় ন আৰু চোৱা যেতিয়া ফাৰ্ষ্ট মেৰিট লিস্ত ওলাই, একেবাৰে হাই পাৰ্চেণ্টেজৰ পৰা ওলায়। মেৰিত লিষ্টটো ন, কিন্তু যাৰ ল' পাৰ্চেণ্টেজ সিহতৰটো প্ৰব্লেম হৈ যায় ন।
অঁ, এইবাৰতো ছেকেণ্ড ডিভিজনে পোৱা নাই।
অঁ, ছেকেণ্ড ডিভিজন সেইটোৱেইতো, পোৱা নাই।
আমাৰ- আমাৰ টাইমতটো কিমান কম কম পাৰ্চেন্টেজ পাইছে ন।
অঁ, সেইটোৱেইটো তুমি বিলিভ নকৰিবা দৰং কলেজৰ মই মেৰিট লিষ্ট চাইছো, তুমি কেনেকৈ বিলিভ নকৰিবা কিন্তু কি কিমানলৈকে নামিছে কোৱাচোন ফাৰ্ষ্ট মেৰিট লিষ্টত।
কিমান।
ছিক্সটি ফাইভ।
ছিক্সটি ফাইভ।
ফাৰ্ষ্ট মেৰিট লিষ্টত তুমি ভাবা।
অঁ।
ফাৰ্ষ্ট মেৰিটলিত যদি ছিক্সটি ফাইভ নামিব পাৰে চেকেণ্ড মেৰিট লিষ্টত ছিক্সটি ছিক্সটি ফাইভৰ পৰা কণ্টিনউ হ'ব আকৌ।
উম উম।
অঁ ভাবাচোন। আমাৰ সময়ত
কমাৰ্চতটো কমাৰ্চতটো আৰুয়ে নানামে, তোমাৰটো আৰ্টছত ছিক্সটি ফাইভ নামিছে, কমাৰ্চতটো এইটিৰ তলতে ন নানামে।
সেইটোইটো না প্ৰব্লেমটো আচল কথা হ'ল এইটো আৰু মানে ক'ব গ'লে অঁ, কিন্তু আৰু এটা কথা আছিলে, মই য'ত থাকো তাতে এটা ছোৱালী আ, কিন্তু তেজপুৰ কলেজত এডমিশন ল'ব গৈছিলে। ই আকৌ এডমিশ্যনটো পাইছে কি নাই বা, উম।
নাই পোৱা, মই তাৰে কথা তাৰ তাৰে কথা ক'ব ধৰিছিলো এতিয়া, নাই পহিদিনাখন গৈছিল স্পৰ্টছৰ কাৰনে স্পৰ্টছ নিজ কাৰণে সুত এডমিশ্যনৰ কাৰণে তাৰপিছত উ তাইক মই সুধিলো যে কি হ'ল? কৈ কালি কা কালিলৈকে কৈছে ছেকেণ্ড ডিভিজনলৈকে নামিব কাৰ নাজানো এতিয়া আৰু
আৰে ভাই উ মোৰ মতে চুৱাহাফ ফাৰ্ষ্ট মেৰটি যোনটো ওলাই সেইটো চব ফাৰ্ষ্ট ডিভিশ্যন যায়, ছেকেণ্ড মেটলি যোনটো ওলাই চব ছেকেণ্ড ডিভিশ্যন যায়, ই যদি ছেকেণ্ড ডিভিশ্যন যদি হৈ থাকে তেন্তে ই কিয় চিট নোপাব
উম জানো এইবিলাক মই ইচ জালি হয়।
ছেকেণ্ড ডিভিশ্যন যদি হৈ থাকে তেন্তে কিয় নাযাব তুমি কোৱা হা তাৰ এ তাৰ কিন্তু তাৰ মাকে মোক সেইদিনা- কলে যে এ মোৰ পোৱালিটো ফিফি ফিফটি নাইন পাৰ্চেন্টেজ পাইছে ত ই কুকলেচ পাব কি নাই যেতিয়া মই খুললো ফিফটি নাইন পাৰ্চেন্টেজ মই তো ভাবিছো ই চকু বন্ধ কৰি পাই যাব কাৰণ ছিক্সটি পাৰ্চেটেজ যদি পাই যাব পাৰে ফিফটি নাইন পাবলে এই টান হ'ব নি? নিকি আৰ্চৰ ষ্টু
তুমি বাহিৰত ওলাই কথা পাতাচোন
পাই ল অ মোৰ মতে
অ মাইনৰ হ'লে পালে হয়।
ইষ্টে এডমিশ্যন পাই যায়, তেতিয়া হ'লে ফিফটিন পাৰ্চেণ্টিজো মা মে চিঞৰ অলৰেডি পাই যাব মেজ চিয়ৰ নেপালেও ইয়ত পাই যাব, অ কিন্তু মাইনৰত পাই যাব, কাৰণ কিন্তু মোৰ অট অ মানে ক'ব গ'লে মো ছোৱালী ল'ৰা হা
উম অহ
হা ফিফ ফিফটি ফাইভ পাৰ্চে ফিফটিনৰ পাৰ্চেন্টিজৰ কি ই ই কি পাব নোৱাৰিব
হম
চেলে বস্তুটো
তুমি কিয় নুখুধিলা যে মোক খচা খচা পাৰ্চেণ্টিজ তোক ক'লেহে মই কথা পাতিব পাৰিম তেনেকে ক'বা
ফিফটি ফাইভ পাৰ্চন্টেজ যদি মোৰ ভাগিন যোনটো হয় ই ফিফটি ফাইভ পাৰ্চেণ্টেজ যদি আ্চত চিট পাই গৈছে টিটি মই চিট পাইছে কি হা তাৰ ফিফটি ফাইভ যদি নামিব পাৰিছে তে পাব নোৱাৰিব পিফটি নাইন
উম
অবিয়াসলি পাব, ফিফটি ফাইভ পাব পাৰিছে, হম হম
এক মিনিট
হেল্ল', হেল্ল', অ কোৱা
ফিফটি ফাইভ পাৰেটজ স টি টি এমত পাই যাব পাৰে তেন্তে পিফটি ৰেংক পাৰচেন্ট তেন্তেচো কিয় নাপাব
সেইটোৱে তুমি, তুমি ডাইৰেক্ট তোমাৰ তো কিমান চিনাকি আছে ন, তুমি কৈ দিলা হয় যে ফিফটি নাইন তুমি তাৰ, তাৰ ওচৰতে কথা পাতিলা হয়।
আৰে নহয় সেইদিনা তাৰ অকল মায়ে আছিলে ন অ ত সেইয়া আকৌ, আৰে কিনকে ন তাতে মানে কিনেকে ভোগ ৰান্ধিব ভোগ ৰান্ধিব গৌ আছিলে ন তাৰ মাক তাৰ মায়ে অকমান কেনকে স্পীডত আছিলে তৌ মই বস্তুটো কব নোৱাৰিলো বস্তুতটো আৰু মই সেইটো তোমাক কিন্তু পাহৰি গৈছিলো বস্তু টো কিন্তু নহলে মই ডাইৰেক্ট কৈ দিলো হয় এ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব পাৰে নাম, কিন্তু ফিফটি ৰেংক পাৰচেন্টেচত কিয় নাহিব আচল কথাটো কি? সেই চোৱা হা অসংখ্য মানুহে কথা অসংখ্য সঁচা কথা ক'লে কি হয় আমি কি খাই পেলাম ন এনকে মানুহে কিবা কব সঁচা কথা
নাই তোমাক সি যে প্ৰেছাৰত প্ৰেছাৰত সঁচা কথা কৈ দিব পাৰে
পালে এতিয়া যি চিট নেপালি এতিয় তোলে কি অ কি এতিয়া তোলে কি হ'ব বস্তুটো মিছা কথা কৈনো কি হৈছিলে
উম
এইটোতো না এইটো যদি কয় ন মানুহক যে মই ফিফ টেন পাৰ্চেণ্টেজ পায় কিন্তু তেজপুৰ কলেজত চিট নাই পোৱা এইটো কথা কোনো বিলিভ নকৰে এইটো কথা কোনেও বিলিভ নকৰে মানুহে হাঁহিবতো আছে এইটো কথা ক'ব গ'লে কোনো বিলিভ নকৰিব যে ফিফটি নাইন পাৰ্চেন্টেজ পোৱা ছোৱালী ছোৱালী এটা তেজপোকতে নাই পোৱা কাৰণ মোৰ ভাগিন মোৰ প্ৰুফ আছে মোৰ ভাগিন অ বি চি কাষ্টৰ ফিফটি চেভেন পাৰ্চেন্টেজ পাইছে ছেকেণ্ড ডিভিজন গৈছে কিন্তু মোৰ ভাগিনো ছেকেণ্ড ডিভিজন গৈছে ই কিদি পাব পাৰি আছে ফিফটি চেভেন ফাইভ পাৰ্চন্টেজত তেতিয়াহ'লে ই কিয় নেপাব ই কিয় নেপাব হোম
উমখ এইটোতো ডাইৰেক্ট ডাইৰেক্ট মিছা কথা ন
অ হহ
কি যে ভাবে নিজকে এইবিলাক
তুমি তাক সেনেকৈ কেতিয়া সুধিছিলা
অ সেইদিনাখন লগ পাইছিলো ৰাস্তাত উমহ
আচ্ছা আজিতো বাপৰে মই এটা ভিডিঅ' চাইছো পুৰা মেলা একেবাৰে পুৰা ভিৰ
উম পাইছোঁ ময়ো
উম
মোৰ এটা লগৰো পোৱা নাই আজিও
মানে মানে
উম থু মানে কোৱাছো মোৰ এক একটা লগৰে লগৰো পোৱা নাই আজি এডমিশন
অ গম পাইছোঁ গম পাইছোঁ মই তোৰ লগত তোক সিদিনা চাইছিলো এ বহুত দিন হৈ গ'ল আচ্ছা সি পালে?
হয়
অ', এইটো কিন্তু কমাৰ্চৰে ন?
উম।
আচ্ছা। ঔ আ ছা অ', সেই ত মই তুমো কলে নাইে যোনটোৱে চিট পাইছে তাকো মই চাইছিলো আৰু যোনটো চিট পোৱা নাই তাকো মই চাইছিলো সেইদিন।
নামটো কোৱাচোন?
এটাৰ নাম আছিলে আনন্দ। আনন্দ চিত পাইছে।
সি পালে।
আচ্ছাঁ আছিল ভূমি
ভূমিকা হেৰি কৰিলে
কি?
ক ল'লে আকৌ।
কিয়?
তাৰ বেয়া হৈছে নে পা পাৰ্চেন্টেজ কম নাজানো দে।
নহয়, কিন্তু মানে কিন্তু ভূমিকাৰ যোনটো ফ্ৰেণ্ড আছিলে আমাৰ এপনি থাকে ফ্ৰেণ্ডজনী। এইটো কৈছিলে যে ভূমিকা পা পাছ কৰিছে বুলি।
চবকে যদি মিছা কথাও কৈ থাকে তুমি কেনেকে গম পাবা।
তোমাক কি কৈছে? তোমাক, কি কৈছে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?